অ', কি কৰিছা?
এইয়া আছোঁ, অলপ ওলাই গৈছিলোঁ। আহি পালোহি এতিয়া।
অ। মই এই, মই এই এনে কাম চাম কৰি আজৰি হৈ পেলাই অকণ বহিছোঁ। আজি মানে এফালে গৈছিলোঁ। এ, আমাৰ এই চিনাকি মানুহ এঘৰ আছে। তালে গৈছিলোঁ। তাৰপিছত তাত গৈ এইসিনি ওচৰতে আৰু অলপ দূৰ বেচি দূৰ নহয়।
অ।
তাৰ পিছত এই তাতে মানে হেৰি আছিলে, কিবা নাম আছিলে। এই নামলে মাত দিচিলে নামলৈ গৈছিলো। তাৰপিছত আৰু অলপ সময় বহিলোঁ, বহি পেলাই মই আকৌ তলত বহি থাকিব নোৱাৰো যে। সেইকাৰণে মানে এইয়া। টুল এখনতে বহিলোঁ, বহি পেলাই আৰু নাম শুনি পেলাই আৰু, প্ৰসাদ খাই পেলাই আহিলোঁ, আৰু আহি পেলাই এইয়া চাহ, তাহ খালোঁহি ঘৰত। চাহ, তাহ খাই পাই এতিয়া এই এতিয়া বোলো, অকণমান বহোঁ। এইবুলি বহি পেলাই নিউজটো চালোঁ অকণমান। বোলো, তোমালৈ ফোন এটা কৰোঁ বুলি কৰিছোঁ। ভাল ন, খবৰ?
অ', ভালেই আৰু। অ', এই আজি গাড়ী কেমেৰা এটা লগালো। 'ডেছকেম' বুলি কয়।
হয় নেকি?
অ', আজিকালি লাগেই যে, এইটো বস্তু। অ ৰাস্তাত কিবা কিবি হ'লেও, আকৌ তেতিয়া প্ৰমাণটো থাকিব, নিজৰ দোষ থাকিলেও, নাথাকিলেও।
অ'।
টো লগাই ল'লো। সেইবিলাক লগাওঁতে অকণ সময় লাগিলে, তাৰপিছত মেকাৰ্নিকে লগাই কৰি দিলে আৰু
অ'।
পিছত আহি পেলাই, সেইয়া আৰু, এটা নহ'লেও, মেমৰী-কাৰ্ড বোলা এটা বস্তু লাগে। সেইটো নহ'লে, আকৌ ৰেক ৰেকৰ্ডিঙ নহয় যে
উম।
সেইখন লগালেহে, মানে, হ'ব আৰু
অ', আকৌ আজি এই ছোৱালীজনীও আহিছিল, আলহী নিচিনা, এতিয়া ভাত খালে। খাই কৰি পেলাই তাৰ পিছতে, আকৌ মই সেইয়া গ'লোঁ, ওলাই আবেলি।
অ
ঘূৰি কৰি আহিলোঁ, এই বতৰটো কেনেকুৱা তোমালোকৰ ফালে?
বতৰটো ভালেই বাৰু বৰষুণ দিয়া নাই অলপ বেয়া হৈ আহিছিলে। কিন্তু বৰষুণ নাহিলে বাৰু। আকৌ ৰ'দে ওলাল আবেলিলে।
অ', আমাৰ ইয়াতো তেনেকুৱা। অলপ বৰষুণ দিলে, আকৌ কাপোৰবিলাক সামৰিলোঁ। আকৌ, আকৌ ৰ'দ ওলাল, আকৌ দিলোঁ। তেনেকে কৰোঁতে, আৰু যেনে-তেনে শুকালগে আৰু কাপোৰ।
হুম
এয়া এতিয়া বোলো এনে আছো‌ কাৰণে তোমাৰে ফোন এটা কৰিলো
অ খোৱা বোৱা কৰিলা চাহ তাহ
চাহ তাহ খালো আবেলি এতিয়া চাহ তাহ খালোঁ খাই কৰি এতিয়া ভাত বনাবলৈ অলপ সময় আছে আৰু ভাত বনাম আৰু অহ অহ তুমি দুপৰীয়া কিহেৰে খালা আজি ভাত
দুপৰীয়া আজি মই ভাত খাব নোৱাৰিলো আজি মানে হেই টিফিনলৈ গৈছিলো টিফিনত এই দেৰি হল হেকাৰণে মে মেগীয়ে খালো আৰু মেগী নিছিলো
অ
সেই কাৰণে মইনো ভাত কমাইছোৱে যে দুবাৰ হে খাও আৰু দিন সেটোত
অ দিনত আৰু ৰাতি ন
অ
অঅঅ আমাৰ এইফালে আকৌ আজি মানে মাছৱালাও আহা নাই মাছ এটাও ল'বলে নাপালো‌ মই আকৌ হেই বাৰীতে মৰিছা শাক হৈছিলে তাৰপা সেইয়া মৰিছ ছা পুলি অলপ চিঙি লৈ চি চিঙি পেলাই তাকে অকমান মানে থূপ থুপিয়াকে ভাজিলো ভাজি পেলাই সেই তেনেকে খালো আৰু তাৰ পাছত আকৌ তোমালোক ফুল চুল হৈছেনে এইবাৰ
ফুল তেনেকে নাই বতৰটো বেয়াযে বৰষুণ চৰষুণ আহি থাকে এইবাৰ ৰোৱাই হোৱা নাই জংঘলহে হৈছে আৰু ফুল তেনেকে নাৰ্চ কাইলৈও যোৱা হোৱা নাই
অ
গোলাপ ফুল এইবিলাক আছে আৰু সেইবিলাক
অ যোৱাবাৰ তোমালোক তাৰপৰা ফুল আনিছিলোঁ নহয় আমি অ যোৱাবাৰ ঢেৰ ফুল ৰুইছিল মই আনিছিলোঁ ওম আমিও লগাই লৈছো জবাব ফুল অ
ধুনীয়াকে ফুলি আছে উম গোটেটো নুফুলে আৰু আধ লাহে লাহে ফুলে
অ! অ!
এতিয়া ইটো ফুলো আনিম বুলি ভাবিছোঁ। ফুলকে ফুলে যে, গোটে টো ফুলা জবাব ফুল টো।
অ! সেইটো ভাল লাগে। এইটোও ভাল লাগে। জবাব ফুল বহুত ৰকমৰ আছে নহয়। হালধীয়া আছে, ৰঙা আছে। গুলপীয়া আসে, বগা আ আকৌ জলকীয়া, জলকীয়া জবাব বুলি কয় সেইটো আছে। তেনেকুৱা, আমাৰ ঘৰত সেইটো অ সেইটো জলকীয়া জবাব বুলি কয়। আমাৰ ঘৰত সেইটো আছে। আমাৰ তগৰ ফুল এজোপাও হৈছে। এইকেইবাৰ লগাইছিলো, লাগিছিলে তগৰ ফুল। বৰ ধুনিয়া লাগে। তগৰ ফুল গোন্ধ টো, আকৌ ইন্দ্ৰমালতী ফুলিল বহুত। তাৰপিছত আৰু এটা ফুলিছিল, কিবা! আকৌ, নাৰ্জী ছিজন আহিলে নাৰ্জী পচাই থৈছোঁ। সৰু, সৰু হৈ আছে। সেইবিলাক আকৌ মানে এম্! হেৰি কৰি দিলে, সেইখিনি মানে হেৰি মাহত হৈ যায় গৈ আৰু, ছেপ্টেম্বৰ মানত। ধুনীয়া কে ফুলিব আৰু তেতিয়া। অ! ! ডাল কাটি, কাটি ৰুই দিও ছেপ্টেম্বৰ মানত। সেয়া মানে হেৰি হৈ যাব। ফুলিব আৰু, ভাল লাগে সেইটো। নাৰ্জী কি জানা? এবাৰ যোৱাবাৰো বহুত ধুনীয়া হৈছে। ফুলিছিলে নাৰ্জী ফুল। চবেই আমাৰ ঘৰৰ পৰা নিয়ে। নাৰ্জী ফুল।
অ'! নাৰ্জী টো ভালো ডালৰপৰা হয় যে।
অ! হয়। অ! ইন্দ্ৰমালতিও তেনেকেই হয়। কাটিং কৰি দিছো। দিলোঁ, তাৰপিছত তাৰপাই বহুত ইন্দ্ৰমালতী ফুলিলে।
অ! ইন্দ্ৰমালতীও ধেই কালাৰ আছে নহয়।
ৰঙা গোলাপ টো আছে। ৰঙা গোলাপ আমি চবেই, মানে খোজে আৰু, ৰঙা গোলাপ। কাটিলেই ডাল আমি দিও, নিয়ে। হিংস মানুহেও নিয়ে আকৌ অন্য মানুহেও নিয়ে হিৰ ফুলিছে আমাৰ তিনিজোপা আছে। ৰঙা গোলাপ তিনিজোপা। ৰঙা একদম ৰঙা
অ গুলপীয়াটো ভাল লাগে বগ
গুলপীয়াটো আগতে আছিল এতিয়া জেগা কম কাৰণে গুলপীয়াটো আতৰালো এতিয়া ৰঙায় হল আৰ।
অ' তাকে মইয়ো এইবাৰ ফুল আনিম চাগে নাৰ্চাৰিলে এইকেইদিনত। তে যাও কি ওলাইছে চিজন ফ্লাৱাৰ
অ' এতিয়া অলপমান হেৰি অ অলপদিনৰ পিছত বেছিকে ওলাব ভালকে।
তাকে এতিয়া কি ওলায় চাও অলপ চাফ চিকুণ কৰি ল'ব লাগিব এইবিলাক গ্ৰবেগ আনিছো গ্ৰবেগত আ দিও তেনেকে ফুল তাৰ পিছত ককোপিতটো দিও ককোপিতটো দিলে অকমান ৱেটটো কম হয় যে
অ'
চাদৰ উপৰতেও দিব পাৰি ককোপিতটো তেতিয়া ৱেটটো বেছি নহয় আৰু। পানীও ইমান দি থাকিব নালাগে বহুত দিন পানী নিদিয়াকে তে হৈ যায়।
অ
কেচু সাৰো মিক্স কৰি দিও কেচু সাৰ, পানী কি এইটো মাটি আৰু ককোপিত তিনিটা মিক্স কৰি পেলে তেনেকে ৰুও
উম, উম।
দিবলৈও ভাল আৰু তেতিয়া টান হৈ নাযায় মাটিটো।
অ' ঠিকেই আছে ন।
কি আৰু হেৰি কি বুলি কয় আজি কি ভাত,
আজি মংগলবাৰ যে মংগলবাৰে আমি নাখাও মাছ মাংস নিৰামিষ খাও। দালি বনাম। তাৰপিছত আকৌ। সৌৱে ভাত কেৰেলা লৈ থৈছো ভাত কেৰেলা অকন ভাজিম। তাৰপিছত বেঙে বেগেনাও আছে বেগেনা আলু পিতিকা অকন কৰিম তেনেকেয়ে খাম আৰু নিৰাহিগিকে চিম্পুলকে এ আমি মানে মংগলবাৰে। শনিবাৰে, তেনেকে খাওঁ। এই বাকি কেইদিনত খাওঁ আৰু অ' বাকি কেইদিনত খাওঁ আৰু পালে। আৰে ইমান হেৰি নহয় দেওবাৰটোত। খা ভালকে।
অ'।
মই আজি কালি ইমানকে খাব নোৱাৰোঁ। নোৱাৰোঁ মাছ মাংস, মাছ টো সৰু মাছটো হে ভাল পাও। সেইবিলাক ডাঙৰ মাছ ইবিলাক খাবই নোৱাৰা হৈছো, মাংসও ইমান খাব নোৱাৰো এইকাৰণে মই নিৰামিষকেই ভাল পাও। নিৰামিষ এ খাওঁ।
ভালে
অ', মই এতিয়া অ', মাছটো সদাই আমনি লাগে। বেয়া নহয়। মাজে মাজে খাওঁ আৰু।
উম, উম। অ', অ', হ'ব বাৰু এতিয়া।